হেল্ল'। হেল্ল'। হেল্ল' মই তোমাৰ মাতটো শুনা পোৱা নাই হেল্ল'। হেল্ল' মই তোমাৰ মাতটো একদম শুনা পোৱা নাই হেল্ল' হেল্ল'। মই তোমাৰ মাতটো একেবাৰে শুনা পোৱা নাই। হেল্ল'।
অ অ। অ।
অ এতিয়া এতিয়া শুনিছোঁ।
অ।
অ অ হেল্ল।
কি হ'ল।
নাই নাই একো নাই। হেল্ল' কি খবৰ।
ভাল ভাল।
কি কৰিছা?
অ আছো ৰবা এনেই কাম অকমান কৰি আছো?
পঢ়া পাতি কৰিছে নাই আজিকালি?
পঢ়া অলপ অলপ কৰি আছো? এতিয়াতো বন্ধও চলি আছে?
অ কিহৰ কাৰণে পঢ়ি আছা তুমি। উম
এই এনট্ৰেন্ঞ্চ বোৰ অহা বছৰ যে দিব লাগিব সেইবোৰে?
তুমি কি কি এনন্ট্ৰেন্ঞ্চ পৰীক্ষা দিবা।
মইতো চি ইউ টি পি জি টোৱে দিম বুলি ভাবি আছো আৰু। কিবা ইউনিভাৰ্চিটি যদি নিজৰ থাকে? সেইটো দিম তেতিয়া হ'লে।
উম
এনেকে?
তোমাৰ চি ইউ টি পিজিৰ পৰীক্ষাৰ পেটাৰ্ণটো কেনেকুৱা আৰু কিমান নম্বৰ স্ক'ৰ কৰিলে ভাল কলেজত তুমি সোমাব। পাৰিবা কিবা গম পোৱা?
পৰীক্ষাটো তোমাৰ ত হেৰিতে হয় ধৰা কম্পিউটাৰতে হয়। তাতে তুমি এ। চিকিয়ো থাকে আৰু সেইখিনি মানে দিব লাগে আৰু শুদ্ধ উত্তৰটো তাতে হেৰি কৰিব লাগে ত' সেনেকে হয় আৰু আমাৰ পেটাৰণটো মতে মানে তাতে তোমাৰ হেৰিতা ছেভেনটি ফাইভটা পচত। পসত্তটা কোৱেচন থাকে তাৰ পাছত তাৰপৰা শিষটিটা কৰিব লাগে আৰু তাৰে মাক্সচটো হৈছে ফুল মাক্সচটো হৈছে থিৰ সানন্দেত মানে তিনিশ? ত' তাৰে পৰা ধৰা দুখৰ ওপৰত থাকিলে ভাল এনেকুৱা অ। দুশ আঢ়াইশ? নাবা ধৰা দুশ উ ষাঠি মান এনেকুৱা থাকিলে ভাল।
তোমালোকৰ কলেজবোৰত মাৰ্কছ লৈ চিলেকশ্যন হয়। নে তোমাৰ পাৰ্চেণ্টেজ চাই নে তোমাৰ ৰেংক চাই।
মানে আমাৰ কলেজত পাবলৈকে মানে এ সন্দিকৈৰ কথা। কথা কৈছা?
সন্দিকৈ নহয় মই পি জি থু।
অ তাতেতো তোমাৰ অ চিৱটিত যোনটো তোমাৰ নম্বৰটো। পাব ধৰা। ধৰা অ। দুশ বিশ পাইছে আহ তিনিশ ভিতৰত সেইটো চাব।
অ সেইটো অকল নম্বৰটোৱে চাই নে সেইটো বেচিচত কিবা এটা ৰেংক ওলাই পাৰ্চণ্ট ওলাই সেইবিলাক নাই নেকি অ ঠিকেই আছে তেনেহলে? তোমাৰ লগৰ এজনৰ কথা কৈছিলা বহুত। ভাল নম্বৰ?
অহ।
ত' তাই হয় হয় তাই কিমান পাই। আছিলে বাৰু কিমানৰ নম্বৰ পাইছিলে।
অ কাৰ কথা কৈছা জানো ধৰিব পৰা নাই। মোৰ কলেজৰ লগৰি নেকি?
হয়, হয় তোমালোকৰ কলেজৰ লগৰে।
অ তাই চাগে দুশ আহ সত্তৰ মান পাইছিলে।
দুশ সত্তৰ। তাই মানে গোট
এ নহয়, নহয় ৰবা, ৰবা দুশ সত্তৰ নহয়, এশ সত্তৰ মান পাইছিলে। অ এতিয়া ঠিকে কৈছোঁ অ, অ মই ভালকে পাহৰিলো দেই তিনিশ ভিতৰতে আছিলে নে আঢ়াইশ ভিত ভিতৰতে আছিলে মোৰ ভালকে মানে মনত নাই ক কথাটো
অ দুশ সত্তৰ মানে তো, হেৰি গোটেই ভাৰতবৰ্ষতে টপ। কৰা নিচিনা হৈ গ'ল নহয় জানোঁ।
তাকে সেইটো ন
উম, উম, উম তোমাৰ কিমান নম্বৰ আহিছে? বাৰ ছিৱইট
এ মোৰ বহুত বেয়া আহিছে, মোৰ ডেৰশ আহিছিলে।
ডেৰশ। অ মানে এশ পঞ্চাছ অ বেয়া নহয় দেখোন।
এ হ'লেও আৰু মানে
অ তুমি এইবাৰ সিমান পঢ়াও নাছিলা।
পঢ়াই নাছিলো মই পঢ়াই নাছিলো বুলি কব পাৰি, অকল মানে পৰীক্ষা চিও টিৰ নিচি এটা ধৰা গোটেই ভাৰতবৰ্ষত হোৱা এটা পৰীক্ষাত যদি আগ্ৰাতি মানুহটোৱে পঢ়ে বা দু দুদিনৰ আগত পঢ়েতো একো কাম নিদিবয়ে ন হয় নে?
সেইটো হয়, উম তুমি যদি একদিন এক ৰাতিৰ আগত পঢ়ি যদি তুমি এশ পঞ্চাছ আনিব পাৰিছা, তুমি ভাবাচোন তুমি যদি চাৰি মাহ অথবা ছমাহ যদি বঢ়িয়াকৈ কষ্ট কৰি পঢ়া, তুমিচোন তিনিশ ভিতৰত তিনিশই আনিব পাৰিবা।
সেইটোৱেটো কথা, অ পঢ়িবই ইমান সময় মানে, মানে মন নাযায় ন
উম তুমি মনটো তুমি পঢ়িবলে মন কাৰো নাযায়, কিন্তু তুমি নিজকে নিজেতো অকণমান জোৰ কৰিব লাগিব ন
অহ অ
তুমি যি যিটো বিষয় লৈছা, সেইটো বিষয়টো তুমি খুব ভালো পোৱা, সেইটোতে তোমাৰ এটা যি পিকা বনাবলৈ মন আছে এটা কেৰিয়াৰ বনাবলৈ মন আছে হয় নাই গতিকে মই বিচাৰোঁ তুমি ভাৰতবৰ্ষৰ যিটো তোমালোকৰ টপ কলেজ আছে সেইটো বিষয়ত সেইটো তুমি টাৰ্গেট কৰা মই বিচাৰো যে তুমি চিউডিপিজিত একম ভাল স্কৰ আনি কেনে একম টপ কলেজত তুমি এডমিশন পোৱা মইতো সেইটোৱে বিচাৰিম তাক কি তোমালোকৰ বিষয়টোত গেটো দিব তুমি গেদ দিয়াৰ কথা কিবা ভাবিছা নেকি?
অ মই গেট দিয়াৰ কথা মাজতে ভাবিছিলো এতিয়া বাৰু ই মানে এই এক দুই মাহত মই একো এনেক ত মানে চোৱা নাই ধৰা ৱেবচাইট চেবচাইটত গৈ পিনে চোৱা নাই কিন্তু মই ভাবিছিলো আৰুএ এতিয়াও ভাবি আছো এতিয়া চাও কেনেকে কি হয় কিন্তু চিইউতিতি যিটো টো দিবই লাগিব। আৰু লগতে আমাৰ কিছুমান ইমান বেলেগ - বেলেগ ইউনিভাৰ্চিটিয়ে মানে পৰীক্ষা প পাতে ধৰা দিম হেন চে পাতে ত', সেনে ধৰণত মানে দিব লাগিব। তাৰে মাজতে মই গেদটো ভাবি আছিলো নভবা নহয়।
অ
কি হয়?
উ এতিয়া আমাৰ যেনেকে ইঞ্জিনিয়াৰিঙত তোমাৰ আই - আই টি বম্বে এড আই আই টি বম্বে চিও ওপৰত যিখন কলেজ আছে। মই যে কৈছিলো আই আছ চি বেংলৰ
অহ
তাতে চিট পোৱা কথাটো মানুহে ভাবে সেইটো মানে স সকলোৰে ড্ৰিম কলেজ বুলি যাক কয়। সেইটো ত তোমালোক ফিল্ডত এনেকুৱা ড্ৰীম কলেজ এনেকুৱা টপ কলেজটো কোনটো হয়?
মানে ধৰা আমাৰ ফিল্ডত চাইকলজিত মানে মনোবিজ্ঞানত তুমি কিবা কৰিব বিচাৰিলা ত বেলেগ - বেলেগ হেৰি আছে ন', এনেকুৱা নহয় যে অকল মনোবিজ্ঞানটো এটা হে মানে এটা ইউনিভাৰ্চিটি নাইবা এখন এটা হেৰি মানে বিষয় হৈ থাকিব তাৰে ভিতৰত আৰু বহুত বেলেগ - বেলেগ বিষয় আছে। যেনে ধৰা অ', স্পেচিয়েলাইজেচন বুলি যোনটো কয় এতিয়া ধৰা তুমি স্কুলত যদি কৰিব বিচাৰা তেতিয়া তুমি ভালকে মানে গোটেই বেমাৰ চেমাৰ খিনিৰ অ', আমি ডায়েগনচিছ বুলি যোনটো কওঁ সেইটো নকৰিলেও হয়। ত', তেনে ধৰণত কাউন্সিলিং অ ', চিকলোজিষ্টবোৰ লৈ মানে সহায় কৰে। এনেকুৱা বেলেগ- বেলেগ আছে কিন্তু মই পিছলৈকে গৈ পিনে মানে ক্লিনিকেলৰ পিনে যাব বিচাৰো।
উম',
সেনে ক্ষেত্ৰত নি ফ্ৰান্সখন আমাৰ একদম মানে হেৰিত আছে ধৰা ভাৰতবৰ্ষৰ একদম মানে ওপৰত থকা বুলি কব পাৰি।
নিমাস
অঁ', নিম হেণ্ছ বেংল'ৰ।
আচ্ছা, তাৰ ফুল তাৰ মানে আচল নামটো?
তোমাৰ নেশচনেল ইনষ্টিটিউট অফ হেল্থ অ', আঁহ', এণ্ড মেনেজমেণ্ট কিবা এনেকুৱা আছিল অ ', এলাইড চাইেছ নেকি সেনেকুৱা ধৰণৰ আছিলে।
মানে তাতে যোৱাটোৱেই তোমাৰ সপোন।
অ সেনেকে কব পাৰ মানে তাতেটোত এবাৰ মাষ্টাৰ চেফ নহ'লেও ইন্টাৰনচিপ হক বেলেগ কিবা ক্ৰছৰ কাৰণে হক এবৈ হলও কিবা এটাটো কৰিব মন আছে
তাতে তুমি পি এইচ ডিৰ কাৰণেও এপ্লাই কৰক
পাৰি পাৰি অ পাৰি যদি মানে সেইটো লাইনত যদি যাব বিচাৰো যাবলে স্কুল চৰী কলেজত যদি কাম কৰিব বিচাৰো তেতিয়াহ'লে পাৰি বেজ দি কাৰণেও যাব পাৰি
অঁ এতিয়া আমাৰ ইঞ্জিনিয়াৰিঙত যদি পি এইচ ডি কৰা আই আই টিৰ পৰা তোমাৰ থাৰ্টি চছেভেন থাউজেণ্ড মান পায় চৰকাৰৰ ফালৰ পৰা গতিকে তোমালোকৰ বিষয়টোত পি এইচ ডি কৰা কিমান দৰমহা পায় প্ৰতিমাহে
আমাৰো তেনেকুৱাই কিবা হ'ব দেই মই বহুত ভালকে নাজানো কিন্তু যদি তোমাৰ জে আৰ এফ পোৱা তেতিয়াতো বহুত হাইয়ে থাকে ধৰা ধৰা তেতিয়া প্ৰায় সত্তৰ হ মান পায় উম বাকি নৰ্মেল যোনটো তোমাৰ থাকে পি এইচ ডি তাতে মোৰ ইমান আইডিয়া নাই এ এনেকুৱাই হব মানে চল্লিশ পঞ্চাশৰ আশে পাশে হ'ব।
জে আৰ এফ ক্ৰেক কৰি। সত্তৰ হেজাৰ দৰমহা পায়।
উম তেনেকুৱা হয় মোৰ সম্ভৱ হৈছে। উম মই যিমান খিনি মানে মোৰ আইডিয়া আছে কিন্তু মই বহুত ভালকেও গম নাপাওঁ কথাটো।
উম জে আৰ এফত ইমান নহয় নেকি
অ চাব লাগিব দেই তেতিয়া হলে
তোমাৰ বে ত বেছিতকে বেছি তোমাৰ চল্লিশ, পঞ্চাশ, হাজাৰ দিব ভাৰতত আৰু এটা তোমাৰ পি এইচ ডি ফেল'শ্বিপ, আছে।
উম
অ প্ৰ প্ৰাইম মিনিষ্টাৰ ৰিচাৰ্চ ফেল'শ্বিপ, বুলি কই সেই টোম মানে আই আই টি বিলাকত দিয়ে তাতে তুমি চেবেনটি ফাইব থাউজেণ্ড মান পোৱা পয়সত্তৰ হাজাৰমান
অ অ অ এইটো মোৰ ইমান আইডিয়া নাই তেতিয়াাহ'লে খালি মানে জি আৰ এফ তটো অলপ কন কোৱাটো টান কিন্তু পালে বহুত সুবিধা আৰু জুনিয়ৰ ৰিচাৰ্চ ফেল' অ ইয়া
ঠিকে আছে।
অ
দিয়া বাৰু তেন্তে উ পিছত উ দিয়া তুমিও কেতিয়াবা কেতিয়াবা খবৰ পাতি লৈ থাকিবা হা দিয়া। ঠিক আছে দিয়া বা বাই।